হেল্ল' অঁ শুনিছানে।
অঁ, শুনিছো ক।
কি কৰিছ।
এ আছো, তই কি কৰিছ?
ময়ো এনে আছো, বাকী ভালনে?
ভাল ভাল, তোৰ ঘৰত ভাল নে?
আছে আৰু, চাহ পানী খালি?
উম মই চাহনো ক'ত খাওঁ।
উম হয় বাৰু।
উম, এনেই কিবা খাজৰ এটা খালি?
মই জানইচোন কতনো চাহ খাও, মইও নাই খোৱা নাই।
তাকে
বাকী ব্যস্ত নেকি?
অহো, নহয় ক।
নাই বোলো কালি যে তোক কল কৰিছিলো তই ক'লে নুঠালি মই বোলো কি কি হল, কৰ'বাত আছিলি নেকি?
অঁ, মানে হেৰি কালি মই অলপ এই গ্ৰন্থমেলা হৈছিল তালৈ গৈছিলো, ত' সেইবাবে মানে ফোনটো একো মানে তাত থাকোতে মানে ফোনটো পকেটত আছিল টো ফোনটো বাজাও মই গমেই নাপ পালো আৰু তাত গম পালো মানে ইমান হুলস্থ ফ ফুলত সেইকাৰণে ফোনটো পিছত কৰিম বুলিয়ে থাকি গ'ল, এনেকে পাহৰিয়ে থাকিলো।
অ' ক'ত হৈছিল গ্ৰন্থমেলা?
এ আমাৰ ইয়াতে হৈছিল আমাৰ ইয়াতে অনুচ হত মানে হৈছিল মানে বহুত দিন ধৰি যাবলৈ ইচ্ছা আছিল মানে এতিয়া ঘৰো আহিলো যিহেত এনেই আছো ত' সেইকাৰণে মই গলো বোলো গৈয়ে আহো এপাক
বাপৰে এনে যাবলৈ ইচ্ছা যে গ'ল তোৰ কিয়
মই কাৰণ চা মই কিতাপ পঢ়ি বহুত মানে খুবেই ভাল পা পাওঁ সঁচা কথা ক'ব গ'লে আৰু নতুন কিতাপ চাবলৈ তাৰ পিছত কিনিবলৈ আৰু বিভিন্ন প্ৰকাশন সংসাৰ স্থলবোৰ মানে ঘূৰি চাবলৈ মন গৈছিল। আৰু মোৰ মানে উপন্যাস হ'ওক বা গল্প হ'ওক বা আৰু কিছুমান কিতাপ
উম, যোনবোৰ কিতাপ কাপৰ দ্বাৰা আমি কিছুমান কথা শিকিব পাৰোঁ সেইবোৰ মানে কিতাপ পঢ়ি মই বিৰাটেই ভাল পাওঁ।
অ', বাকী তো এনেই অকলে গৈছিলি নে নে কাৰোবাৰ লগত গৈছিলি?
অ', মোৰ দুজন বান্ধৱীৰ লগত গৈছিলোঁ মই আৰু একেলগে গ'লে মানে উম, গৈ পেলাই বহুত ভালো লাগে সেইবাবে সিহঁতকো লগ ধৰিছিলো যে ব'ল অলপ ওলাই যাওক কিমাননো আৰু ঘৰতে সোমাই থাকিম বন্ধও আছে যিহেতু
উম, কেতিয়া ওলাইছিলি তই ঘৰৰ পৰা?
এই আবেলি সময় ওলাইছিলো হেৰি আবেলি এনেই চাৰে পাঁচটা মানত গৈছিলোঁ সন্ধিয়া সময়ত
ঠিকে আছে। বাকী মেলা যেতিয়া যাই পালি মেলালৈ তেতিয়া কেনেকুৱা লাগিছিল যাই পোৱাৰ লগে লগে
অ', প্ৰথমে এনেই এইখিনিৰে মানে ওচৰ তে আচলতে আমি এনেই খোজকাঢ়ি গ'লো তাৰপিছত আ, খোজকাঢ়ি পেলাই আমি কথা পাতি পাতি এনেকে খোজকঢ়ি খোজকাঢ়ি কেতিয়া পালো গমেই নাপালো তেনেকে উম, তাৰপিছত খোজকাঢ়ি গৈ আমাৰ ওচৰতে আছিল সেইকাৰণে আমি খোজকাঢ়িয়ে যাম বুলি ভাবিলো। তাৰপিছত গৈ পেলাই মেলাৰ যোনটো প্ৰৱেশ দ্বাৰ তাতে উপস্থিত হলো আৰু।
অ', ঠিকেই আছে বাকী এনে প্ৰৱেশ দ্বাৰ কেনেকুৱা আছে?
বহুতেই সুন্দৰকে গৈছো আৰু শেষত গম পাইছিল তেওঁলোকে তাৰপিছত ৰঙীন পতাকা ফুল আৰু কিতাপৰ ছবি থকা মানে বেনাৰেৰে সজ্জিত আছিল
উম, উম, বাকী এনে ভিতৰত প্ৰথমে সোমাই কিনে অনুভৱটো কেনেকুৱা লাগিছিল তোৰ?
ভিতৰত সোমোৱাৰ লগে লগে মানে এটা বেশেষ মানে এক বেলেগে আনন্দ অনুভৱ কৰিছিলোঁ মই মানে চাৰিও ফালে কিতাপ
কিতাপ পাঠক আৰু মানে সাহিত্য ক্ৰমে সমাগম দেখি মানে মনটো বহুত ভৰি পৰিছিল
উম, মানুহৰ ভিৰ আছিল নে নাছিল?
উম, আছিল যথেষ্ট ভিৰ আছিল ধৰ ছাত্ৰ ছাত্ৰী শিক্ষক অভিভাৱক বৃদ্ধ সকলোবোৰ মানে সকলো বয়সৰ মানুহয়েই আহিছিল
বাকী এনে অ', বাকী এনে সৰু লৰা ল'ৰা ছোৱালীৰ বাবেও কিবা ব্যৱস্থা আছিল নে?
আছিল আছিল শিশুসকলৰ বাবে এখন বিশেষ অংশ আছিল তাত গল্পৰ কিতাপ হওক ততপা চপি আকাৰ কিতাপ আ, আৰু দাধৰ কিতাপ আৰু শিক্ষামূলক খেলনা বি গৈছিল আৰু তেনেদৰে আমি
উম
সেইবোৰ আছিল আৰু তাৰ পিছত আমি মেলাতো ঘূৰিলো মানে আমি সকলোবোৰ স্থলবোৰ যোনবোৰ আহিছে তাতে আমি ধীৰে ধীৰে এটা এটা প্ৰতিটো স্থলত ঘুৰি চাবলৈ আৰম্ভও কৰিলো প্ৰায় আৰু ক'ব গ'লে বহুত কেইখন ষ্টল আহিছিল দেই এ এশৰো মানে অধিক আছিল ষ্টলখন মানে তাতে অ য'ত মানে অসমীয়া ইংৰাজী হিন্দী আৰু বিভিন্ন ধৰণৰ ভাষাৰ কিতাপ মানে তাতে বিক্ৰী কৰি আছিল
তাৰ পিছত কি কৰিলি
তাৰ পিছত হে আমি তেনেকে ঘূৰিলো মেলিলো কথা পাতিলো সেইবোৰে ইমান খিনি কিতাপ মানে এশৰো অধিক ষ্টল আছে ন ক'লোৱে ন তোক ত মানে কোনটোত যাম কোনটোত নাযাম হৈ গৈছিলো
এনেই তোৰ মানে তই এনে কিমান মান ভাব কিমান মান ষ্টল থাকিব পাৰে
কলো ন এশৰো অধিক
অ গোটেই কেইটা ভাষাৰে আছিল
উম উম উম গোটেইকেইটাৰ ভাষাৰে আছে ইংৰাজী হিন্দী আৰু বিভিন্ন ধৰণৰ ভাষা আছে সকলোবোৰ ভাষাতে উপলব্ধ আছে তাত কিতাপ
কোনবোৰ ষ্টল তোৰ মানে ভাল লাগিছিল
অ বহু কেইটা ভাল লাগিছিল বিশেষকৈ যোনবোৰ অসমীয়া সাহিত্যৰ কিতাপ থকা
ষ্টলবোৰত মই মই অধিক সময় কটালো আৰু তাতে উপন্যাসো পালো ন ত' সেইবাবে মই তাতে অলপ সময় বেছিকে কটালো আৰু মই ভাল লগা উপন্যাসখন পাওঁতেও মই আৰু বেছি আনন্দিত হৈ আহিলো ত' সেইটো মই কিনিলো তেনেকে আৰু
উম উম ঠিকে আছে বাকী এনেই কি ধৰণৰ কিতাপ বেছি দেখিলি ত ই
অ মই তাত উপন্যাস গল্প তাৰপিছত কবিতা জীৱনী আহ বিজ্ঞান ইতিহাস আৰু ভ্ৰমণ কাহিনী তাৰ পিছত শিশু আহ শিশু বিলাকৰ কাৰণে সাহিত্য শিশু সাহিত্য সাধাৰণ জ্ঞানৰ কিতাপ প্ৰায় সকলো ধৰণৰ কিতাপ আছিল ক'ব গলে
উম ঠিকেই আৰু কিতাপ বোৰ মানে সজাই ৰখা ধৰনতটো কেনেকুৱা আছিল
বহুতে তেওঁলোকে পৰিপাটিকৈ মানে বিষয় অনুসৰি মানে হয়াই থৈছিল সেইবাৰ মানে মানে যোৱাৰ লগে লগে কিতাপ বিচৰা মানে বহুত সহজ আছিল জানেই মানে পোৱা নাছিলো ত' তেনেকে আৰু জানোনে নাই তাত অ অফাৰো আছিল মানে বেছিভাগ ষ্টলত মানে দহ শতাংশৰ পৰা তে ত্ৰিশ শতাংশলৈকে ৰেহাই দিয়া আছিল। সেইটোতো আৰু ভাল লাগিছিল।
বাপৰে সেইটো শুনি মোৰো ভাল লাগিল, বাকী এনে কিবা কিতাপ তোৰ কিনিবলৈ মন গৈছিল নে?
মন গৈছিলেই কিন্তু না আ প্ৰথমে হ'ব সকলো চৰ ঘূৰি চাই লোৱাৰ সিদ্ধান্ত লৈছিলো যাতে তুলনাকৈ ভাল কিতাপ বাচি লপ পাৰো আৰু তেনেদৰে মই উপন্যাসখন কিনো আৰু আ এখন গল্প কিতাপো কিনিলো আৰু এখন জীৱনী কিতাপো কিনিছো তেনেকে তিনিখনমান কিনিলো।
উম উম ঠিকেই, বাকী এনে বহুত তই ভাল সিদ্ধান্ত ললি আৰু তাৰ পিছত কি দেখিলি
অ এঠাইত নতুনকৈ প্ৰকাশিত কিতাপ উন্মোচনৰ অনুষ্ঠান চলি আছিল তাত তাতে আমি অনুষ্ঠানটো অলপ সময় ৰৈ পেলাই চাইছিলো আৰু ক'ব গ'লে অনুষ্ঠানতটো বহুত যথেষ্ট আকৰ্ষণীয় আছিল মানে বহুত ভাল লাগিল চাই পেলাই অনুষ্ঠানটো।
উম উম সেই অনুষ্ঠানটো তই চাইছিলি নে
অ অ চাইছিলো কলোৱেচোন অনুষ্ঠানতটো চাইছিলো বুলি।
অ অ
আৰু জান অ তাত আমি অহ ক ক?
এনে লেখকসকলক লগ পাইছিল নে?
অ পাইছিলো কেইবাজনে লেখক আমি উপস্থিত আছিল তাত, তেওঁলোক উম পাঠকৰ সৈতে কথা পাতি আছিল আৰু কিতাপৰ আহ মানে কিতাপত মানে উম কিতাপ বোৰ চাইও আছিল তেওঁলোকে চাই চাই দিছিল ক'ত কি
অ বাকী এনে কাৰোবাৰ পৰা কিবা ফেইল হৈছিল নে নেকি?
আহ তেতিয়াও কিতাপ আহ তেতিয়ালৈ কিনিছিলো আম আৰু কিনিছিলো যে আৰু ক'ব গ'লে মই আকৌ এদিন যাম বুলি সেনেকে ইমান কিতাপ কিনা নাছিলো। সেইটোৱে।
উম উম বাকী আৰু এনে তোৰ আম এনেই কিতাপ বোৰো অলপ চাইছিলি নে এনে ভালদৰে? কেনেকুৱা কি আছিল নে ডাইৰেক্ট কিনিছিলিয়ে আৰ।
অ ভালদৰে পৰ্যবেক্ষন কৰিছিলো। আৰু কিতাপৰ নাম লেখকৰ নাম বিষয় বস্তু আৰু মূল্য সকলো চাইহে মই সিদ্ধান্ত লৈছিলো আৰু মানে মোৰ বহু দিনৰ পৰা মই ভাবি আছিলো যে মই এইকেইখন কিতাপ কিনিব লগীয়া আছিল ত' সেনেকে
উম বাকী এনে পুৰণি কিতাপৰ ইষ্ঠাপ আছিল নেকি?
অ আছিল আছিল। বহু মূল্যবান পুৰণি কিতাপ যথেষ্ট কম দামত তেওঁলোকে বিক্ৰী কৰি আছিল দেই।
অ বাকী এনে আৰু আ তাত কিবা কিনিলি নে
অ সেই পুৰণি কিতাপৰ ষ্টলখনৰ পৰা মই এখন গল্প সংকলন আৰু এখন সাধাৰণ জ্ঞানৰ কিতাপ কিনিলো আৰু
উম ঠিকে আছে বাকী ভাল লাগিলে তোৰ তোৰ লগত আজি এই গল্পৰ কথা পাতি কিনে
উম হম
ঠিক আছে তেন্তে পিছত কথা পাতিম
ঠিক আছে দে উম